হেল্ল' হয়। নমস্কাৰ নমস্কাৰ। হয়, কোৱাচোন বাৰু? কিবা এটা বিষয় মানে, মই এনেই আছো ৰ'বা তোমাৰ এনে কিবা লিখি আছিলো ৰ'বা, কোৱাচোন বাৰু তুমি কি কৰি আছিলা?
কি লিখি আছা?
এনে কিবা এটা হিচাপ এটা লিখি আছিলো
অ আটচা, মই মই মই মই চিনেমাখন চাই আছিলো।
আতচ্ছা আতচ্ছ বোলছবি চাই আছা? চিনেমা চাই আছা হয়, অহ কোৱাচোন বাৰু? অঁ, চিনেমাৰ বিষয়ে কথা পাতোঁ নেকি অলপ?
অ, পাতিব পাৰা, তুমি কি চাইছিলা।
মই তোমাৰ বহুতো জন্দ্ৰাৰ চিনেমা যেনেকাে বহুতো ধাৰা আছে চিনেমাৰ তাৰে ভিতৰত ভাল লাগে তোমাৰ বহুতো ধৰণৰ কি বুলি কম এতিয়া একচন অৰিয়েণ্টেড। বা এনেকুৱা ধৰণৰ ভাল লাগে আৰু মোৰ -মোৰ মোৰ মই ভাল নাপাওঁ মই তোমাৰ এনে জাষ্ট কৈছো আৰু কিন্তু মই ৰহেশ্য থকা চিনেমাবিলাক ভাল পাওঁ। যিবিলাক মানে বহুত ৰহস্য আছে মানে। মানে কিছুমান চিনেমাত বহুত ৰহস্যত সোমাই অঁ
ক।
কি ক'লা?
অ কমেড চিনেমা চাই ভাল পা
অ, অ কমেডি চিনেমা, কমেডি চিনেমা মানে কি?
ই তুমি যোনটো ক'লা সেইটো মোৰ বহুত ফেভৰেট হয় কিন্তু তাৰ মানে উম মই মানে এতিয়া অসমীয়া চিনেমাখন চাব গৈছিলো অলপ দিনৰ আগতে
হয়- হয়
চুপা চুপি খন
অ, অ, হয়- হয় শুনিছো শুনিছো।
প চাবি
অঁ
ভাল লাগিল এটা সমাজক মানে অ, উম, কি এইটো কি বুলি কয় সজাগতা আগবঢ়াইছে আৰু সমাজৰ প্ৰতি, হা?
হয় অ, সজাগতা আগবঢ়াইছে
বাৰ্তা দিছে আৰু
হয়- হয়, অঁ অ। আৰু লগতে ভাল লাগিল ন চাই
ভাল লাগিল- ভাল লাগিল মই কলো মানে কিছুমান চিনেমা এনেকুৱা থাকে ন একো উদ্দেশ্য নাই একো মানে সমাজক একো বাৰ্তা নিদিয়ে বা একোৱেই নাই মানে বুজি পাইছা ন? জাষ্ট বনাব লাগে বনাইছে, সেনেকুৱা মানে চিনেমাখন নহয়
হয়-হয়।
চিনেমাখন মানে এনেকুৱা হয় যে সমাজক এটা বাৰ্তা দিছে যে আজিও কিছুমান গাঁৱত এতিয়াও মানে অন্ধবিশ্বাস, ডাইনী এইবোৰ ডাইনী হত্যা এইবোৰ এতিয়াও হৈ থাকে, যোনটো উত্পত্তি মানে সজাগতা আগবঢ়াইছে যে নহয় এইবোৰ মানুহৰ অন্ধবিশ্বাস হয়
হয়।
পৰন্ত এতিয়া এইবোৰ নাই মানুহ এটা এটা দৃশ্য আৰু গোটেতো সমাপ্ত কৰিব লাগে।
হয়। এতিয়া তোমাৰ লগতে মানে সেনেকুৱা টাইপ মানে কিবা এটা মেছেজ প্ৰদান কৰিছে আৰু এটা বাৰ্তা দিছে আৰু চিনেমা খনৰ পৰা
বাৰ্তা প্ৰদান কৰিছে। সমাজত
হয় হয়।
মোৰ ভাল লাগিল চাই আৰু এনেকুৱা হৈছে, এতিয়া অসমীয়া যোনটো মানে চিনেমাৰ মানে ইণ্ডাষ্ট্ৰিটো, অসমৰ যোনটো মানে, আগতে যেনেকুৱা হৈছিলে যে অলপ এনেকুৱা ছবিবিলাক বনাইছিলে, যোনবিলাক অলপমান ৰোমাণ্টিক টাইপত ঘৰুৱা ঘৰুৱা কমডল, ঘৰুৱা মানে এইবোৰ বনাইছিলে বুজিছা নহ, তেতিয়া মানে এটাই আছিলে, যে এইটো এইটো এইটো এইটো বন আৰু মানুহ বিলাকো এনেকুৱাই আছিলে দিয়াচোন। শাহু বোৱাৰীৰ কাজিয়া, বোৱাৰীৰ বোৱাৰীৰ কাজিয়া, আমুক তামুক এইবিলাকে ভাল পাইছিল। কিন্তু এতিয়া মানে কোৱা গৈছে, আৰু আহ, মানে এনেকুৱা হৈ গৈছে এতিয়া মানে চব বস্তু কিবা এটা নহয় কিবা এটা উদ্দেশ্য বা কিবা এটা বাৰ্তা দিবৰ কাৰণে চেষ্টা চেষ্টা কৰে, যোনটো মোৰ ভাল লাগিছে।
অহ
মোৰ প্ৰথম অসমীয়া চিনেমা আছিল ৰামধেনু। তুমি চাইছিলানে নাই নাজানোঁ।
চাইছো চাইছো, ৰামধেনো চাইছোঁ।
আৰু প্ৰাগ প্ৰাগজ্যোতিষ চিনেমা অহ, যে আছিলে অ তাত চাইছিলো ৰামধেনু। আজিকালি বন্ধ হৈ গল। অ এইটো বহুত ফেমাচ আছিলে, জানানে তুমি তুমি হেৰিখন চাইছা নেকি অ ভাইমন দা খন চাইছিলা নেকি অসমীয়া চিনেমা
ভাইমন দাখনে চোৱা নাই অহ
চোৱা নাই নহ, সেইখনত মানে দেখাই যে যিটো তেতিয়া যতীন বৰা মানে একদম ফেমাচ হৈ যায়। যেতিয়া মানে প্ৰাগজ্যোতি চিনেমা খনত আহে তাতে এনেকে দেখাই তহ এটা আত্মজীৱনী টাইপৰ আছিল নহ বায়োগ্ৰাফি মানে হেৰিয়ে সেইজন ভাই মনদা। যোনজন মানে আমাৰ অসমীয়া চিনেমাৰ ডাইৰেক্টৰ আছিলে। তেওঁৰ আৰু তেওঁক আৰু জুবিন গাৰ্গ আৰু অহ যতীন বৰা মানে তিনিজনক মানে একদম মানে তিনটা মানে থাকিলে চিনেমাত মানে সেইখন চিনেমা হিট যায় সেনেকুৱা টাইপৰ আছিলে।
হয় হয় অহ, এতিয়া সময়ত আৰু হয়।
হয়, তেতিয়া সময়ত আৰু জুবিনৰো চিনেমা বহুত ধুনীয়া ধুনীয়া, মই তাৰ কাঞ্চন জংঘা খন যে চাইছিলো। মানে চাইছা নহ
চাইছোঁ হয়। প্ৰাগজ্যোতিষৰ চাইছিলোঁ সেইখন চিনেমা। হয় হয়। অহ। হয়।
এখন চিনেমাও এৰি দিয়া নাই। মই আজি ৰাতি গোদ মৰ্নিং যে লিখিছোঁ
হয় হয়। অ তাকে মানে এতিয়া যদি অসমীয়া বোলছবি বুলি কওঁ তেতিয়ালৈ প্ৰথম অৱস্থাটো আমাৰ জয়মতী বোলছবিখনৰ পৰা আৰম্ভণি হৈছে আৰু সেইখন বাৰু আ মানে ৰঙীন নাছিল, কিন্তু আৰু আগৰ ৰঙীন চিনেমা ভাইটি, ভাইটি চিনেমাখনৰ পৰা ৰঙীন চিনেমা আহিলে আৰু অসমীয়া বোলছবিত বা ভাৰতৰ বোলছবিত আৰু আৰু মানে দ্বিতীয় প্ৰথমটো জয়মতী দি দ্বিতীয়টো ইন্দ্ৰমালতী আছিল বোলছবিৰ বুলি ক'ব গ'লে আৰু আমাৰ প প্ৰথম অসমীয়া পৰিচালক আছিল এ জ্যোতিপ্ৰসাদ এ নহয়, নহয়। কি আছিল আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল নেকি?
অ পাহৰিছো। জয়মতী নে
হয়, হয় বাৰু যি নহওক এতিয়া মানে এতিয়াতো বাৰু বহুতো চিনেমা মানুহে আদৰি লৈছে। মই তোমাৰ দৰে আগতে চোৰেণ চুৰৰ পুতেক বা তোমাৰ কন্যাদান এইবিলাক চিনেমা চাবলৈ গৈছিলো। বোলছবি। হয়।
কন্যাদানটো সেইদিনা চাই আছিলো মই আকৌ। তাতে পূৰবী শৰ্মা আছিলে। এতিয়া যে ঢুকালে দুদিনমানৰ আগত।
হয়, হয় মই বহুত মানে দুখো লাগিছিল সিদিনা আৰু মই এটা কথা গম পালো আমাৰ আমাৰ ওচৰতে থাকিছিল তেখেত ক'বলে, অ। সেইটো বস্তু আৰু মই যি নহওক আৰু তোমাৰ
জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে মানে নিৰ্দেশক বুলি কয় ন? জ্যোতিপ্ৰসাদ আগৰৱালা আ ছিলে আৰু যোনটো যোনটো ষ্টৰী আছিল মানে সেইটো লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে। আৰু সেয়া আৰু। চব জ্যোতিপ্ৰসাদ আ গৰৱালাই আছিলে। উম।
হয়, হয়। অ, হয়।
আইদেউ সন্দিকৈটো প্ৰথম মানে তেওঁকটো কোনো বিয়া নাপাতিলে।
অ, অ, অ। হয়, হয়, অ। এতিয়া বাৰু এইবিলাক আধুনিক যুগত অলপমান এইবিলাক সলনি হৈছে আজি-কালি বাৰু।
উম।
হয় আৰু তোমাৰ এতিয়া যদি মই ধাৰা বুলি কওঁ তুমি কমেডী টাইপৰ বোলছবি ভাল পোৱা আৰু।
অ আৰু
উম, কমেডী বোলছবি মানে ভাল লাগে। চিনেমা চিনেমা ভাল লাগে কিন্তু বেছি নাই এইটোৱে কথা মানে। দছ, পোন্ধৰখন মানে আছে। ভাল নহয়। সেই পোন্ধৰখন চালে মানে আৰু নায়েই মানে অপচন। উম। উ আৰু কোৱাচোন বাৰু। তুমি সো হয়।
বাৰু যি‌ নহক মই কওঁ এতিয়া। মই তোমাৰ কালি এখন চাই আছিলো। মানে মিষ্ট্ৰিয়াছ মানে যিবিলাক ৰহস্যময়। আৰু চাইবাৰ ক্ৰাইমৰ টাইপৰ অলপমান আছিল চিনেমাখন। বহুত
হয় অ কালি মইয়ো সেইখন চাই আছিলো হঠাৎ মনত পৰিলে।
হয়।
আধা চাই শুই গ'লো চাৰে তিনটামান বজাত।
আচ্ছা।
অ মই চাউথৰ চাই আছিলো।
হয়।
মানে ভাল লাগিল। লাষ্ট টাইম আছিলে।
হয় তাৰপিছত
ক'ত গলে তাৰ পিছত এতিয়া তুমি কোৱাৰ কাৰণে মোৰ মনত পৰিলে যে সেইখনো চাব আছে
অ আচ্ছা আচ্ছা অ মই আক তোমাৰ চিনেমা চালে ৰাতি চাওঁ ৰাতি এটা বজাত চাই আৰম্ভ কৰি দিও তাৰ পিছত ৰাতিপুৱা হৈ যায় আৰু পাঁচটা ছয়টা বাজি যায় তাৰপিছত ছয়টামান বজাত শোওঁ আৰু দহটামান বজাত উঠি যাওঁ আৰু এনেকুৱা
হোম হোম হোম
এনেকোৱা হয় হয় ত' বাৰু যি নহওক আৰু তোমাৰ এতিয়া কি ক'ম আৰু তোমাৰ ভাৰতৰ বহুতো ভাল ভাল চিনেমা আহি আছে এতিয়া
অ আহি আছে আহি আছে
আৰু হলিউডৰো বহুত চিনেমা আহি আছে হয়।
মই অলপমান কম চোৱা হয় কিন্তু কিছুমান মই চাইছো আৰু মানে অলপমান কম চোৱা হয় হলিউডত উম
হয় হয় অ আৰু এটা বস্তু তোমাৰ এনে অভিনয় মানে চাই ভাল পোৱা নাই এনেই কৰিও ভাল পোৱা অলপ
মই ঘৰতহে কৰো কোনোবাই মাৰি দিলে অলমান বেছিকে দুখ পোৱা বুলি ক দা তা এব কিন্তু মই এনেকুৱা টে নহয় যে মোৰ ইন্টাৰেষ্ট নাছিলে মোৰ ইন্টাৰেষ্ট আছিলে বাট সৰুৰ পৰাই যোনটো বস্তু নকৰিলো এতিয়া আৰু ডাঙৰ হয়নো কি ৰকম কৰিম সেনে কোৱা হব।
নাই এইটো কথা নহয় বাৰু হয় শিকাৰ কোনো সময় নাই বাৰু এতিয়াও শিকিব পাৰা হয় হয় বুজিছোঁ বুজিছোঁ এতিয়া মোৰো অলপ ইণ্টাৰেষ্ট আহিছে অলপমান অভিনয় শিকো নেকি অলপমান
শিকা
তাকে তাকে
শিতা মইতো কওঁ শিকা কাৰণ শিকিবৰ কাৰণে কাৰো মানুহৰ বয়স নাথাকে
থেংক ইউ দে বুজোৱা কাৰণে এইটো জানাই নাছিলো মই আৰু
শিকাৰ বয়স নাথাকে শিকি থাকা মৰালৈ কা মানে মৰা লৈ শিকি থাকা
হয় হয় মানে মৰাৰ পিছতো শিকি থাকো এইটোতো
এইটো অসম্ভৱ কথা তুমি মৰাৰ পিছত যদি শিকিব বিচাৰা তেনেহ'লে এইটো অসম্ভৱ কথা আৰু যদি তুমি শিক শিকিব বিচাৰা তুমি যদি শিকিও থাকা মানুহে গম নাপাব কিন্তু নমৰা লৈ কে শিকিবৰ কাৰণে কলো মই তোমাক
অ অ ঠিকেই আছে বাৰু ভাল লাগিল দেই কথা পাতি বহুত ভাল লাগিল তাকে তাকে হয়।